শুনিছা অ শুনিছা। হেল্ল' শুনিছা অ অ অ কি কৰিছা অ অ কি কৰি আছা?
ইমান বেয়া নেটৱৰ্ক।
অ এইফালেও নেটৱৰ্কটো বেয়া।
অ কি কৰিছিলা?
উম কি কৰি আছা কৈছো?
এনে বহি আছো। মানে ইমান গৰম এইপিনে বৰষুণো দিয়া নাই।
এ আমাৰ ফালেও ইমান গৰম।
আজি ৰাতিপুৱা হা একদম মানে অকমান অকমান বৰষুণ পৰি আছে অ আৰু
অ অ।
বহুত জোৰকে বৰষুণ পৰিবৰ নিচিনা আহি আছিলে হ'লে অ পাছত কিন্তু নিদিলে। অকমান দেৰি পাছত একদম ইমান ৰদ পৰি আছিলে
অ এনেকেই হয় উম তাকেই। টো গৰমতটো বাঢ়ি বাঢ়ি গৈয়ে আছে।
উম।
পোৰা অশান্তি লাগি গৈছে আৰু আছো মই এনেই চাহ খাই পিনে ওপৰত আছো।
আহ অ ভালে আছ তুমি?
ভালে।
অ আৰু ঘৰৰ মানুহ কেইটা বাকী?
খবৰে।
অ তোমাৰ ভাইটি আছে ন?
অ ভাইটি এটা আছে।
কিমান ক্লাছত পঢ় এতিয়া?
এই ক্লাছ নাইন এইবাৰ।
হেল্ল'!
শুনিছা? হেল্ল'!
অ
হুনিচা?
এতিয়া শুনিছোঁ হে নেটটো।
অ এই নেটৱৰ্কে ডিষ্টাৰ্ব লগাই আছে।
আকৌ শুনি পোৱা নাই।
আহ হেল্ল'!
হেল্ল' অ অ অ শুনিছো এতিয়া।
অ শুনিছ এতিয়া?
অ শুনিছো।
অ এই ক্লাছ নাইন আমাৰ ভাইটি।
আহ। ভালে আছো আৰু এক এক বছৰৰ পাছত মেট্ৰিক দিব।
উম আৰু তোমাৰ কৰ্চটো আৰু কেই বছৰ আছে আৰু এতিয়া?
দুটা ছেমৰ।
বেছি দিন নাই মানে
ছেকেণ্ড ইয়েৰটো শেষ হ'বই হ'ল, আৰু ছয়মাহ মানহে আৰু
শুনা নাই একো নেটৱৰ্ক
অ শুনিছে এতিয়া হেল্ল'
অ অ অ শুনিছো এতিয়া
অহ এই ডৰ বছৰ আছে আৰু কৈছো শেষ হবলৈ।
অ বেছি টাইম নাই আৰু
উম বেছি টাইম নাই।
আৰু শেষ হোৱাৰ পাছত, ক'ত ইন্টাৰ্ণশ্বিপ কৰিব বুলি ভাবি আছা?
আহ চাওচোন ক'ত কৰো, গুৱাহাটীতে কৰো নে তেজপুৰতে কৰো।
অ তেজপুৰতেও বেছি হস্পিতেল মান আছে চাগে ভাল ভাল হস্পিতেেল।
অহ- ভাল ভাল হস্পিতেল আছে। আমাৰ চিনিয়ৰ কেইটামান মানে ইণ্টাৰ্শ্বিপ নৰাকে, ডাইৰেকট তেজপুৰ য়ে সোমাইছে জব পাইছে।
অহ
নতুন হস্পিটল এটা খুুলিছে। দৰিতা বুলি তাতে।
অ মানে কিবা ইন্টাৰ্ণশ্বিপ নকৰি অ কিবা ভাল জব আৰামছে দিয়ে নেকি?
অ অ মানে অ ভাল চেলৰি মানে অ' টেন থাউজেণ্ড ইলেভেন থাউজেণ্ড এনেকা আৰু। ষ্টাৰ্টিংটো সিমানেই হ'ব তাৰ পাছতহে লাহে-লাহে বাঢ়িব বস্তুটো।
ঠিকে আছে বাৰু তেনেহ'লে ভডত মানে ইণ্টাৰ্ণশ্বিপ নকৰাকে
অ অ সেইটোৱে
উম
তেজপুৰ ফালে সেইটো এনেকে হ'ব, গুৱাহাটী ফালেতো তেনেকেইে নহ'ব, কাৰণ গুৱাহাটীতো বহুত কিবা আছে। জনাক
উম
অহ
আৰু ইণ্টাৰ্ণশ্বিপ কৰা টাইমটো মানে পইচাতো কিমান দিব লাগে?
তাকে, কিমান বা দিব লাগে মচয়ো ভালকে নাজানো চব হস্পিতেলৰ বেলেগ বেলেগ ক'ৰবাত হয়তো ফাইভ-থাউজেণ্ট চেভেন থাউজেণ্ট, এনেকে খোজে আৰু।
অ আৰু মানে উম প্ৰাইভেটত প্ৰাইভেটততো বেছি খুজিব চাগে নহয়?
উম প্ৰাইভেটত বেছি খোজে, গভমেণ্টো কৰিব পাৰি নেকি ন?
কৰিবতো পাৰে, হ'লেও তাতেও পইচাটো খোজে চাগে?
পইচাটো খোজ অ সেইটোয়ে। পইচা খোজে
লগৰ আছে হা এজন, আৰু তাৰ ভনীয়েও এ এন এম ৰিচা এইটো বছৰে পাছ কৰিছে চাগে? আৰু ইণ্টাৰনশ্বিপ কৰিব খুজি আছিলে আৰু তায়ো গভৰ্মেন্টৰো সুধিছিলে ইন্টাৰ্ণশ্বিপ কৰিব। আৰু প্ৰভেট ও খুজিছিল ইন্টাৰ্শিপ কৰিব কাৰণে। আৰু তাৰ তাইৰ লগৰ বাকী খিনি প্ৰাইভেটৰ কৰিব নোৱাৰে বেছি পইচা খুজি আছে, গভামেণ্টত কৰিম বুলি কৈছিলে বোলে আৰু। বাকী লগৰীয়া চব গভমেন্টত গুচিছে বোলে আৰু, তাই অকলেহে প্ৰাইভে তত ইন্টাৰ্ণশ্বিপ কৰি আছে বোলে
কিমান নো?
তিন হাজাৰ নে পাঁচ হাজাৰ খুজিছে বুলি শুনিছিলো
অহ অহ
ঠিক আছে।
তো মানে ইন্টানশ্বিপটো ক'ত কৰিলে ভাল হয় প্ৰাইভেটত নে গভমেন্টত?
এনে এক্সপিৰিয়েন্ঞ্চটো কিবা প্ৰাইভেটত কৰিলে ভাল হ'ব নেকি কিবা গৰমেন্টতে ইমান উম পেছেন্ট নাথাকে নহয় ডাঙৰ হস্পিটেল নহল
অ অ তাকে।
প্ৰাইভেট। থাকিলেতো ভাল বেছি পেচেণ্ট আহি থাকে নহয়।
প্ৰাইভেটতো ডিচিপ্লিন এইবোৰো বহুত থাকে না।
অ মানে এক্সপিৰিয়েন্ঞ্চটো ভাল হ'ব
ত।
বেছি চিটোৱে
অ অ বেছি তেতিয়া পাৰিব
কিমান কিমান ল'ব আৰু ইন্টাৰ্ণশ্বিপ কৰাও
সেইটোয়ে এতিয়া যদি গুৱাহাটীত যদি ইণ্টাৰণশ্বিপ কৰো হা এতিয়া গুৱাহাটীত কৰিলেতো আমি ৰেন্টত থাকিব লাগিব
হেল্ল'।
হেল্ল' শুনিছা? উম মানে কৈছো যদি গুৱাহাটীত আমি যদি ইন্টানশ্বিপ কৰো।
কি অ হেল্ল'।
অ শুনিছা অ মানে কৈছো গুৱাহাটীত যদি আমি ইটাৰণশ্বিপ কৰো
আকৌ বেয়া হৈ গ'ল নেট।
এ হেল্ল' শুনিছা?
ও শুনিছো।
কোৱা অ অ।
কি কৈ আছিলা?
অ মানে যদি গুৱাহাটীত ইন্টাৰঞ্চিপ কৰোঁ ত তাতে তো ৰেণ্টত থাকিব লাগিব থাকিব ন আকৌ এক্সট্ৰা থাকিব ন। খৰচ এটা হ'ব। হেল্ল শুনিছা?
অ এতিয়া শুনিছো।
অ অ কোৱা।
কি কৈ আছিলা মানে গুৱাহাটীত ইন্টাৰশ্বিপ কৰিলে
অ অ মানে তাতে কৰিলে এক্সট্ৰা খৰচ এটা হ'ব ন আৰু ৰেন্টত কৰিলে।
অ এইটোও হ'ব মানে আৰু আমাৰ বেলেগ ষ্টেটত মানে ইন্টানশ্বিপ কৰাটো পইচা নোখোজে বুলি শুনিছিলো আমাৰ এইটো আছামৰ তেহে খোজে বোলে।
তাকে কিন্তু।
আৰু এতিয়া ইয়াত গুৱাহাটীত থাকিলে ইন্টাৰ্ণশ্বিপতেও পইচা শিকিব লাগিব আৰু মাহে মাহে মাহে মাহে ৰেণ্ট
অ অ সেইটোৱেইতো।
আৰু খোৱাতেও ইমান খৰচা।
হেই খোৱাতো খৰচা থাকেই।
চা চাউলও কিনিব লাগিব আৰু চবজি বিলাক আৰু বাকী বাকী বেলেগ বেলেগ বস্তুও খোৱা মন যায়।
উম সেইটোৱেই তো।
খোৱা তেও পাঁচ ছয় হাজাৰ মানতো যাবয়ে আৰু ৰা এতিও পাঁচ ছয় হাজাৰ মানটো যাব আৰু মাহে দহ হাজাৰ মানতো এনেই যাব আৰু
অ সেইটোয়ে
কৰা টাইমতটো পইচাটো নাপায়
উম উল্টা এক্সট্ৰা আমি দিবহে লাগিব।
হা
অল্টা এক্সট্ৰাটো আমি দিবহে লাগিব।
অ এইকাৰণে প্ৰব্লেমটো এইটোয়ে ৱে
তাকে
উম
ইণ্টাৰ্ণশ্বিপ নকৰিলে ডাইৰেক্ট জ্বব কৰিলেতো নিজৰ খৰচাটো আহি যাব
তাকেতো আৰু কি তুমি পষ্ট বি এছ চি কৰিবা নেকি?
এতিয়াতো ভাবি আছো কৰিম বুলি হ'লেও এইটো গছটো শেষ হোৱাৰ পাছত কি হব আৰু ক'ব নোৱাৰো নহয়
পাছতহে ডিচাইড কৰিব পাৰি ভালকে
অ আৰু চিটুৱেচন টো কেনেকাে হ'ব সে কৰোৱাৰ পাছতও
উম উম তাকে
জব পাব না নাই আৰু গভাৰমেন্টত কৰিবৰ কাৰণেটো এক্ এক্সপিৰিয়েঞ্চ লাগে প্ৰেছাৰো নিদিয়ে বোল
অ ফ্ৰেচাৰ নিদিয়ে আৰু জাম দিব লাগিব সেইখিনিও উ তাকে কি কবা আৰু
কি হ'ব আৰু এইটো কাৰণে এনেকে কেতিয় পৰাতো কব নোৱাৰো
বাকী প্ৰাইভেটো লৈয়ে লয় ন এনেকে প্ৰাইভেটতো পায়ে বাৰু জ্বব
অ প্ৰাইভেটও ডাইৰে্ট প্ৰেচাৰ জইন কৰিব পাৰে। পাৰাটো মেইন কথা চলেৰ মানে ইন্টাৰ্ণশিপ ন কৰিলে ইমান বেছিকে নাপায় চাগে
উম উম
ইনট্ৰানচিপ কৰিলে মানে অলপ এক্সপ্ৰিয়েছ
আহ অ অ অ তাকেই উম উম উম উম তাকে উম বাকী ক'ত আছা এতিয়া হোষ্টেলত
অ হোষ্টেললৈ আছো
তুমিও হোষ্টেলতে থাকা কিবা এ কেইজন থাকা তোমালোকে এটা ৰুমত
এটা ৰুমত আমি তেৰটা
হাই শুনি পোৱা নাই
হেল্ল' শুনিছা
আহ হ'ব দিয়া নেটত ভাল নাই কথা পাতিম
এই দিয়া
উ